অ শুনিছো শুনিছো কোৱা।
অ
খবৰ ভাল তোমাৰ কেনে
বহা আছো ৰবা কি কৰি আছা তুমি পিছে?
হয় এনে আছোঁ ৰ'বা! তুমি কি কৰি আছা?
মইয়ো আছো এনেই গধূলি চাহ খাই অলপ বহিছো।
অ অ
অ ঠিক আছে এতিয়া ব্যস্ততো নাই।
নাই নাই ব্যস্ত নাই।
অ অ ঠিক আছে আমি অলপ জল সংৰক্ষনৰৰ ওপৰত কথা পাতো আৰু
হা ভাল বিষয় ঠিকে আছে। জনসৰক্ষণৰ তাৰপিছত কথা পাতো অলপ
কথা পাতো আহ অ অ তুমি কোৱাচোন অ জ তোমাৰ মতে মতে জল সংৰক্ষণ কিয় ইমান দৰকাৰী বুলি ভাবা
মোৰ মতে পানী আমাৰ জীৱনৰ আটাইতকৈ যিহেতু মূল্যৱান সম্পদ আৰু খোৱা কৃষি দৈনন্দিন কাম কাজ আৰু উদ্যোগসকলৰ ক্ষেত্ৰতে আমাৰ পানীৰ প্ৰয়োজন সেয়ে আমি পানী অপচয়ক নকৰি সঠিক ভাৱে তাৰ ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবো
অ হয় হয় হয় তুমি ঠিকেই পাবা বাৰু তুমি
পিছে তুমি কোৱাচোন তুমি দৈনন্দিন জীৱনৰ পানী ৰক্ষা কৰিবলৈ কি কৰা
আহ মই কি কৰো বুলি ক'লে মই অযথা টেপ খুলি নাৰাখো আৰু যিমান প্ৰয়োজন সিমানে পানী মই ব্যৱহাৰ কৰোঁ আৰু প্ৰয়োজন আৰু লগতে মই আনকো পানী অপচয় কৰিবলৈ নকৰিবলৈ কওঁ আৰু সৰু সৰুা অভ্যাসে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে বুলি মই ভাবো আৰু মোৰ মতে প্ৰতিজনে নিজৰ পৰা আৰম্ভ কৰা উচিত
নিশ্চয় নিশ্চয় আমি পানীৰ দৈনন্দন্দিন জীৱনত পানী আমি ৰক্ষা কৰিব লাগে ঠিকে কৈছা তুমি
পিছে কোৱাচোন তোমাৰ মতে পানীৰ অপচয় কৰিলে কি কি সমস্যা হ'ব পাৰে বুলি ভাবা
অ ক'ব গ'লে মোৰ মতে পানীৰ অপচয় কৰিলে ভৱিষ্যতে বিশুদ্ধ পানীৰ অভাৱ হ'ব হ'ব পাৰে আৰু কৃষি উদ্যোগ মানুহৰ দৈনন্দিন জীৱনত যিহেতু পানীৰ পানীৰ বহুত দৰকাৰ হয় তাতো অসুবিধা দেখা দিব পাৰে সেয়ে মই ভাবো যে এই সমস্যা সমূহৰ প্ৰতি আমি সচেতন হব লাগে ক'ব গলে পানীৰ প্ৰতিটো টুপালে আমাৰ বাবে মূল্যবান
হয় হয়
ঠিকেই কৈছা তুমি তোমাৰ কথাটো মই একমত
অ পিছে কোৱাচোন তুমি জল সংৰক্ষনৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰে বুলি তুমি ভাবা
অ মোৰ মতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় আৰু ঘৰত টানী অপচয় বন্ধ কৰিব লাগে আৰু বৰষুণৰ পানী সংৰক্ষনৰৰ বিষয়ে জানিব লাগে তেওঁলোকে আৰু আনকো সচেতন কৰিব লাগে মোৰ মতে যুৱ সমাজে সচেতন সচেতনতা বৃদ্ধি কৰিব পাৰে
নিশ্চয় নিশ্চয় আমি য'তে ত'তে উ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পানী সংৰক্ষণ কৰিব লাগে
হয় হয় হয় পিছে তোমাৰ মতে চৰকাৰে জল সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত বুলি ভাবা
মোৰ মতে চৰকাৰে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থাতটো বৃদ্ধি কৰিব লাগে আৰু যিহেতু নদী পুখুৰী আদি সংৰক্ষণ কৰিব লাগে লগতে
আহ
তে জনসাধাৰণৰ মাজত সচেতনতাও বৃদ্ধি কৰিবৰ বাবে অধিক কাৰ্যসূচী লোৱাটো উচিত বুলি মই ভাবোঁ
হয় হয়
সেয়ে মই ভাবোঁ যে চৰকাৰ আৰু জনসাধাৰণে একেলগে কাম কৰিলে ভাল পোৱা ফল পোৱা যায়
উম হ হয়-
পিছে তুমি কোৱাচোন তোমাৰ মতে বৰষুণৰ পানী সংৰক্ষণ কিয় ইমান দৰকাৰ-
অ- অ মোৰ মতে বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভৱিষ্যতে পানীৰ অভাৱ বহু পৰিমণে কমিব পাৰি- কমিব পাৰে আৰু এই পানী কৃষি বাগিছা আৰু অন্য কাম ব অন বহু কামত ব্যৱহাৰ- কৰিব পাৰি-
আহ-
মই ভাবোঁ যে প্ৰতিখন ঘৰ আৰু বিদ্যালয়ত এই ব্যৱস্থা থাকিলে ভাল হয়- আৰু শেষত ক'বলৈ গ'লে এই যে বৰষুণৰ পানী সংৰক্ষণ - ষণ এটা বহুত ভাল পদক্ষেপ-
নিশ্চয় নিশ্চয় আমি বৰষুণৰ পানী সদায়- ৰাখি থৈ দিব লাগে আৰু সংৰক্ষণ কৰিব লাগে-
হয় হয় হয় ঠিকে কৈছে- পিছে তুমি কোৱাচোন তোমাৰ ঘৰত পানীৰ অপচয় কেনেকৈ ৰোধ কৰা-
মই সাধাৰণতে ক'ব গলে মই- যেতিয়া মোৰ কিবা পানীৰ কাম থাকে তেতিয়া মই টেপটো বন্ধ কৰি দিওঁ- আৰু- দাঁত মজোতে বা হাত ধুতে অযথা পানী বৈ যাবলৈ নিদিওঁ-
হয়-
পৰিয়ালৰ আন সদস্যকে সেই পানীৰ সাৱধানতাৰ বিষয়ে কওঁ সে মোৰ মতে সৰু- অভ্যাসে পানী ৰক্ষাত ডাঙৰ সহায় কৰে বুলি মই ভাবোঁ -
হয় হয় হয় ঠিকেই কৈছা তুমি সৰু অভ্যাস বো পানী ৰক্ষা কৰাত বহুতে সহায় কৰে-
নিশ্চয় নিশ্চয় পিছে তুমি কোৱাচোন তোমাৰ মতে পানীৰ অভাৱে মানুহৰ জীৱনত কি প্ৰভাৱ পেলায়-
উম- মোৰ মতে ক'বলৈ গ'লে পানীৰ অভাৱ হলে খোৱা কৃষি আৰু দৈনন্দিন জীৱনৰ- বহু কামতে ব্যাহত হয়- আৰু বহু ঠাইত মানুহে বিশুদ্ধ পানীৰ বাবে কষ্ট কৰিবলগীয়া হয়- আৰু মই ভাবোঁ যে এই সমস্যাৰ সমাধানৰ বাবে সকলোৱে সচেতন হোৱা উচিত-
অ-
ক'বলৈ গ'লে এই যে পানী অবিহনে জীৱন নচ চলিব নোৱাৰে কেতিয়াও-
নিশ্চয় নিশ্চয় তুমি ঠিক কথা কৈছা এইটো-
উম পিছে তুমি- কোৱাচোন বিদ্যালয়ত জল সংৰক্ষনৰৰ বাবে কি কি কৰিব পাৰিম পাৰি বুলি তুমি ভাবা-
মোৰ মতে বিদ্যালয়ত পানীৰ অপচয় বন্ধ কৰিব লাগে- আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সচেতনতা সভা বা জল সংৰক্ষণৰ- সম্পৰ্কীয় কাৰ্যসূচীসমূহ আয়োজন কৰিব লাগে এয়ে মোৰ মত- তে বিদ্যালয়ৰ পৰাই ভাল অভ্যাস গঢ়ি তোলে-
উম-
উ
হয় হয় হয় ঠিকে কৈছা তমি সৰু বাবে বোৰে আমাক হেৰি এইবিলাক কৰিবলৈ সহায়- কৰে।
উম পিছে তুমি কোৱাচোন তোমাৰ মতে গছ ৰোপন আৰু জ- জল -সংৰক্ষণৰ মাজত সম্পূৰ্ণ কি আছে?
আহ মোক ক'বলৈ গ'লে মোৰ মতে গছে বৰষুণ বৃদ্ধি কৰাত সহায় কৰে- আৰু মাটিত পানী ধৰি ৰাখিবলৈ সহায় কৰে আৰু গছ- গছনি থাকিলেই মাটিৰ আৰ্দ্ৰতাও বজাই ৰাখে- মই ভাবোঁ যে গছ ৰোপন জল সংৰক্ষনৰৰ বাবে অতি দৰকাৰী- আৰু এ তটো ক'ব খোজো যে গছ আৰু পানী ইটো সিটোৰ লগত উত্তৰপ্ৰত ভাৱে জড়িত হৈ আছে
নিশ্চয় গছ আৰু পানী এইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বুলি মই জানো আৰু বিশ্বাস কৰো
হয় হয় পিছে তুমি কোৱাচোন তুমি বন্ধু বান্ধৱক জল সংৰক্ষনৰৰ বিষয়ে কেনেকৈ সচেতন কৰিবা
মই ক'ব গ'লে মই তেওঁলোকৰ পানীৰ মূল্যৰ বিষয়ে অলপমান বুজাম আৰু অপচয় নকৰিবলৈ ক'ম আৰু লগতে নিজৰ ভাল অভ্যাস মানি চলিবলৈ উদাহৰণ দিম সেয়ে মোৰ মতে সচেতনতাৰ জৰিয়তে ডাঙৰ পৰিৱৰ্তন আনিব বুলি মই ভাবো আৰু
হয় হয় হয় ঠিকে ভাবা তুমি
পিছে তুমিও কোৱাচোন তোমাৰ মতে ভৱিষ্যতৰ জলসৰক্ষণৰ গুৰুত্ব আৰু বাঢ়িব নেকি?
আহ মোৰ মতে নিশ্চয় বাঢ়িব আৰু জনসংখ্যা বৃদ্ধি আৰু পানীৰ চাহিদা বাঢ়ি থকাৰ বাবে ভৱিষ্যতে জল সংৰক্ষণ আৰু অধিক প্ৰয়োজনীয়ত হ প্ৰয়োজনীয় হ'ব আৰু মই ভাবো যে আজিৰ পৰাই সচেতন হলে নহলে পিছত বহুত ডাঙৰ সমস্যা হব পাৰে আৰু মই এইটোয়ে ক'ব খোজো যে জল সংৰক্ষণ ভৱিষ্যতৰ বাবে একান্ত প্ৰয়োজনীয়
নিশ্চয় নিশ্চয় জল সংৰক্ষণ আমাৰ ভৱিষ্যতৰ বাবে বহুত প্ৰয়োজনীয় বুলি ময়ো ভাবোঁ
পিছে তুমি দৈনন্দিন জীৱনত পানীৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰা
মই যিমান প্ৰয়োজন সিমানেই পানী ব্যৱহাৰ কৰো আৰু কাম শেষ হ'লেই টেপ বন্ধ কৰি দিও আৰু অযথা পানী নষ্ট নকৰোঁ হে মই পৰিয়ালৰ সদস্যসকলকো এই অভ্যাস মানিবলৈ উৎসাহ দিওঁ আৰু মোৰ মতে পানী সঞ্চয় কৰাৰ আৰম্ভণি নিজৰ ঘৰখনৰ পৰাই হোৱা উচিত বুলি ভাবো
হয় হয় হয় ঠিকে কৈছা তুমি পানী সংৰক্ষণ আমি নিজৰ ঘৰখনৰ পৰাইচি আৰম্ভ কৰিব লাগিব ব তেতিয়াই আমি বাহিৰত কৰিব পাৰিম
অ হয় হয় হয় পিছে কোৱাচোন তোমাৰ মতে নদী পুখুৰী আৰু জলাশয় সংৰক্ষণৰ কিয় ইমান দৰকাৰ
কলে মোৰ মতে এইবোৰে বিশুদ্ধ পানীৰ গুৰুত্বপূৰ্ণ উৎস হয় আৰু যদি আমি এইবোৰ দূষিত কৰো তেন্তে মানুহ আৰু জীৱ জন্তু দুয়োটাই সমস্যাত পৰিব অ আৰু মই ভাবো যে সকলো নাগৰিকে জলাশয়বোৰ পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰাটো উচিত স্কিপ
অ
আৰু মই সেইটোয়ে কও যে জলবায়ু সংৰক্ষণ মানে হ'ল পানীৰ সংৰক্ষণ ত' সেইকাৰণে আমি জ্বলা হয়বোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগিব
নিশ্চয় নিশ্চয় তুমি ঠিক কৈছা এইটো আমি জলাশয়বোৰ সংৰক্ষণ কৰি থাকিব লাগিব
হয় হয় পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰীসকলে জল সংৰক্ষনৰ বিষয়ে কেনেকৈ সচেতনতা বৃদ্ধি কৰিব পাৰে বুলি ভাবা
মোৰ মতে ক'বলৈ গ'লে বিদ্যালয়ৰ আলোচনা সভা বা ৰেলী আজি সজাগতাৰ অভিযানৰ জৰিয়তে সকলোকে এই বিষয়ে বুজাব পাৰি বুলি মই ভাবো আৰু বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকসকলকো আমি পানী অপচয় নকৰিবলৈ ক'ব লাগে
হয় হয়।
সৰু পদক্ষেপৰ পৰাই ডাঙৰ পৰিৱৰ্তন আৰম্ভ হয় বুলি মই ভাবো আৰু-
হয় হয় হয় ঠিকে কৈছা তুমি
পিছে কোৱাচোন তোমাৰ মতে- ভৱিষ্যতে তুমি জল সংৰক্ষণৰ বাবে কি কি অৱদান আগবঢ়াবা।
অ ভৱিষ্যতে মই কব গলে মই সদায় পানীৰ অপচয় বন্ধ কৰিবলে চেষ্টা কৰিম।
অ
আৰু আনকো এই বিষয়ে সচেতন কৰিম আৰু গছ ৰোপন আৰু বৰষুণৰ পানীৰ সংৰক্ষনৰ দৰে কামতো অংশগ্ৰহণ কৰিম নিজকে আৰু মোৰ মত তে প্ৰতিজন মানুহে নিজৰ দায়িত্ব পালন কৰিলে পানীৰ অভাৱ বহু পৰিমাণে কমি যাব। তুমি কি ভাবা এইটো বিষয়-
নিশ্চয় নিশ্চয় মই সেয়ে ভাবো আমি পানীৰ ব্য ব্যৱহাৰ- পানীৰ অভাৱটো কম কৰিবলৈ আমি জলসংৰক্ষণটো আমি বচাই ৰাখিব লাগিব
হয় হয় হয় ঠিকে কৈছা তুমি -
ঠিক পিছে তুমি এই বিষয়টোৰ বিষয়ে আৰু কিবা ক'ব বিচাৰ নে।
মই এইটো বিষয়ত এই ক'ব বিচাৰো যে মোৰ মতে জল সংৰক্ষণ কেৱল আজিৰ- নহয় আগন্তুক প্ৰজন্মৰ বাবেও অতি দৰকাৰ আৰু আমি পানীৰ সঠিক ব্যৱহাৰ কৰিব লাগে আৰু অৱশয় সম্পূৰ্ণৰূপে এৰাই চলিবলৈ চেষ্টা কৰিব লাগে। আৰু শেষত মই আৰু এটা এইটোোৱে কওঁ যে জল বচাও জীৱন বচাও এই কথাটো আমি সকলোৱে মনত ৰাখিব লাগে আৰু-
নিশ্চয় নিশ্চয় এইটো কথা আমি মনত ৰাখিব লাগে।
হয়।
তে যিয়ৈছা তে
ঠিক আছে দিয়া তোমালোকত আজ ভালেই লাগিল কথা পাতি জল সংৰক্ষনৰৰ ওপৰত
মোৰো তোমাৰ লগত আজি বহুত ভাল লাগিল জন সংংৰক্ষনৰৰ ওপৰত কথা পাতি আৰু মই বহুত নজনা কথা থাকিলো আজি তোমাৰ পৰা
হয় হয় হয় ময়ও শিকিলো।
উ অ নিশ্চয় নিশ্চয়। দিয়াতে
উম।